হেল্ল'
হেল্ল', অ' খবৰ ভাল। অ' ভাল।
আচ্ছা আৰু, কি কৰিছা?
নাই ভাত চাত খালো এতিয়া।
অ' ভাত-চাত খোৱা হ'ল । কি বনাই
উম মাছ বনাইছিলোঁ আৰু ভাত।
আচ্ছা। ময়ো ভাত, দালি আৰু বিলাহীৰ চাটনি বনাইছোঁ।
অ' ময়ো দালি বনাইছোঁ। ছিলোঁ। অ' দালি বনাইছিলোঁ। ভাত দালি আৰু মাছ। বাচা
অ'। অ', ঠিকে আছে । মাছটো ভালে হয়- ভালে লাগে খাওঁতে । মাছটো হেৰি তাতে কলকাতাতো বহুত খাই ন'? বহুত ভাল পায় মাছটো সিহঁতক । তো সদায় লাগে ন'? আৰু তাতেতো বহুত ডাঙৰ-ডাঙ্গৰ মাছ পায়, হয় ন'? কলকাতাত, বাজাৰত। সেইটো মইতো তোমাক হেৰি কৈছিলোৱে যে মই যাম বুলি তাতে । উম, কলকাতা যাম বুলিতো মইতো তোমাক কৈছিলোৱে। হেল্ল'? হেল্ল'? হেল্ল'?